শুনি আছ?
অঁ, শুনিয়ে আছো, ক'?
অ', কি তাই এতিয়া আহি পালেনে কি, সময় হ'ল?
অ', সময় মানে হৈছে অকণ আহা, চাহ তাহ খাই লৈছে।
অ', হেৰি কি বেংকত কিয় যায় আকৌ?
এই কিবা আমাৰ ইয়া গোটৰ ফালৰ কিবা কৰিব দিছে যে।
এতিয়া খোলা থাকিব নে কি?
অ' খোলা থাকিব, ইয়াতহে ইয়া আমাৰ গাঁৱতহে।
অ' গম পাইছোঁ গাঁৱতে বুলি, অ' স্কুটিলৈ যা দুইজনীয়ে পটককে গৈ আহিবি আৰু বহু
অ' স্কুট, বৰষুণ কোলা হৈ আহিছে।
অ' এফালৰ পৰা পৰিছে কিন্তু।
মই কাপোৰ মেলি থৈ আহিলোঁ নহয়, ওপৰত চব তিতিব আ।
উম, তিতিব আকৌ এতিয়া।
তিতিব মানে তিতিলেই বুলি ধৰ বৰষুণ কোলা হৈ আহিছে আৰু।
অ', ভাত পানী বনাই হ'ল?
ভাত বনাই আছে।
অ'।
ক। মই হে, উম, কাটি কুটি দিলোঁ আৰু জাতিলাও কাটিলো তাৰ পৰা আকৌ বিলাহী কাটি দিলোঁ, আদা নহৰু কাটিলো। গুচালোঁ আদা নহৰু, হেয়াই মোৰ কাম আৰু মই একো কৰা নাই।
আৰু একো কৰা নই?
উম। ক, তাৰপিছত আৰু তহঁতৰ কাম হ'ল?
অ' হ'লে কামটো হ'ল, এতিয়া আহি আছোঁ মানে তহঁতৰ তাতে যাম বুলি ভাবিছোঁ।
অ'।
উম, আমি যোয়ালে অকমান সময় ৰ' আ।
অ' হ বেংক হে, চাৰিটালৈকে থাকিব বুলি কৈছে।
অ' তেতিয়া হ'লে অলপ সময় থাক আ, পামেগৈ এতিয়া, তোৰ কামটোও কৰিব লাগিব আকৌ।
অ' হ'ব দে নহ'লে মই অকমান সময় ৰখিছোঁ। তেওঁ মানে তাইক মই থৈ আহোঁ নেকি।
অ' থৈ আহিব পাৰিবি, পুতুককে গৈ থৈ আহিব পাৰিবি দে তাইক কি কৰে কৰি দিব পিছত আকৌ আহিলেগে হ'ল আও।
অ' একে থৈ আহোগৈ ধোন
আহা নাই নহয় ন'?
নাই আহা নাই আহিব আ। ফোনো কৰা নাই নহয় ক'ত নামিব, ফোন কৰিব লাগিব। ইহঁতে স্কুলৰ পৰা নাজানা নহয়, ফোন এটা কৰি দিবিচোন।
সিহঁতক কৰি দিব দেচোন দেউতাকৰ নাম্বাৰ আছে নহয়।
আহিব সময় হৈছে যদি কৰি দিব দে।
স্কুল ছুটি দিছে, ফোনটো কৰি দিব লাগিব বুজিছ।
অ' হেনৰ মোবাইলৰ তাপা কৰি দে।
অ।
ভাইটীহঁতো কৰি দিব দে হ, সি কৰিলেও হ'ব। সি কি কৰি আছে? দোকান আহা নাই নহয় ন ঘৰতে আছে?
নাই যোৱা।
অ কি বনালে কি ভাত তৰকাৰী।
অ হেৰি বনাই আছে তা ব হেৰি
ইমান টাইম লাগে নে?
অ' টাইম লাগিব অকণ আকৌ।
তাই বজাৰ কৰিলে নে কি?
ক', ক'
অ' হেৰি হ'ল মোবাইলৰ হেৰি দোকানখন আহিছিল নে?
মই নেচালো নহয়।
উম
নেচালো মানে মোৰ সময়ে নহ'লে, এফালৰ পৰা ফোন আহি গৈ আছে আকৌ, আহিছ নে নাই, আহিছ নে নাই?
আ নাচালোৱা হে চাই থাকিবলৈ নহলে, আৰু যি গৰম বজাৰত, মই থাকিব পৰা নাই।
তোৰ কিয় ইমান গৰম লাগে? আমাৰ চোন ইমান গৰম নালাগেই।
ই বজাৰত কিয় গৰম নালাগে, বহুত গৰম বজাৰত।
হেৰি বা আছিল চাগৈ বেছি।
অ' সেই ভাৰ মানে হেৰি নহয় গৰম কেনেকুৱা ৰ'দ দিছিলে তেতিয়া।
অ'।
তাতে তিৰপাল তৈ, তৈ দিয়ে যে। বজাৰত দোকানী বিলাকে সেইটো কাৰণে মানে গৰমটো বহুত বেছি।
অ', তিৰপাল-চিৰপাল তৰি দিলে গৰম লাগে আক পপ ধুনীয়াকে হেত টিং দি বনাই ল'ব লাগে টিং পাত দি পেলাই।
উম, ইহাত একে বান্দৰ বহুত হৈছে অ' আমাৰ ইয়াত একেবাৰে।
টিংসোপা এনেই বেয়া আকৌ আও বেয়া হৈ যাব।
অ' টিন একে ফুটা উলিয়াই দিছে আকৌ ফুটা ওলাই গৈছে গজিত জঁপিয়াই।
ফুটা দে সিহঁত বেছিকে। এনেকে হ'লে কেনেকে হ'ব বান্দৰবিলাক আগতে নাছিলে ক'ৰ আহিছে ইমান
জানোঁ! একেবাৰে, উম! তাৰপিছত আকৌ, অমিতা। গছ কিজোপা লাগিছেহে এককেবায়ে হৌ অমিতা পাতকে ছিগি ছিগি
অ',
খাই থাকেগে, ওপৰত টিঙৰ ওপৰত বহি লৈ খাই থাকে দেখিও ভাল লাগে।
দেখিবলেতো ভালেই লাগে, কিন্তু আকৌ সেইফালে অশান্তি দি থাকে যে সিহেঁতি।
অ'
সেইকাৰণে অকণ ভাল হেৰি কৰিব লাগে। আমাৰ ঘৰলে যে আহে, বেলেগৰ ঘৰত নাযায় মানে।
নাই, অ' আমাৰ ঘৰতে আহে মানে চবৰে ঘৰতে টিঙত জপিয়াই বাৰু। উম, কিন্তু আমাৰ এতিয়া টিংখিনি পুৱনা হৈছে যে সেইটো কাৰণে ফুটা ওলাইছে আউ।
উম, এইবাৰ গপছ টিং লগাব দিব কবি তাক, এতিয়া বান্দৰ হৈছে যেতিয়া।
অ' এতিয়া বান্দৰ হেৰি যে। বান্দৰ আহ-আহা হৈ গ'ল যে, আ-আগতে আমাৰ এইফালে নাছিলে ঔ বেলেগৰ
অ', অ' সেফালে বান্দৰে নাছিলে আগতে অ', বেলেগ পিনেহে তেজপুৰতহে আছিলে বান্দৰ ইমান।
ৰাইডিঙিয়াত আছিলে, তেজপুৰত আছিলে।
অ'।
সেফালে আছিলে।
সেইফালৰ পা আহিছে কিজানি ৰাইদিঙীয়া পিনৰপা বান্দৰবিলাক ওচৰতে
হয় নহয় দুটা তিনটা আহে।
উম হে এজাক-এজাক আহে আকৌ কেতিয়াবাতো এজাক-এজাক ধুম ধম কিবা খন মাৰি দিব। খেদাবও লাগে, মানুহবিলাকে নেখেদাই যে সেইকাৰণে বেছি হৈ গৈছে।
উম এ কিমান হেৰি কৰিব, ঔ মই এ-এ এইৰ লগত পাৰলা শি কিবলে যাওঁতে যে বাটত যে একে জাক কে জাকে দেখি যাওঁ, এইখি এইফাললৈ একেবাৰে, উম। বেবেজীয়া সেফাললৈ একে জাকে-জাকে বান্দৰ একেবাৰে বান্দৰ পোৱালী বিলাকো ঢেৰ বান্দৰ হৈছে, চবতে হৈছে এতিয়া। এইফালে হৈছে আমাৰ ফালে এতিয়া যাব এতিয়া ধৰি ল একো এটা মানে কৰি খাব নোৱাৰোঁ। অ', জাম-জামুক জোপা যে চব বান্দৰে খাইছে ইহঁতৰ।
অ', জামু কাৰ, ইহঁতৰ?
অ', লাগিছে, ওপৰতে টিং আ
খাব নহবয়ে চোন এ বান্দৰে খাই পেলাব।
অ', বান্দৰে খাই পেলাই আৰু বজাৰত, বজাৰত আজি জামুক ওলাইছিলে।
বজাৰত ওলাইছিলে জামুক?
অ', বজাৰত জামুক ওলাইছিলে উম হেৰি, এ কিনা নাই আও কিনো আৰু হেৰি ঘৰতে আছ আছে বোলো গছ
কিনিম বুলি ভাবিছিলোঁ।
ভাল নে ডাঙৰ-ডাঙৰ নে জামুকখিনি?
এ আমাৰ ঘৰজোপাও ডাঙৰ-ডাঙৰ, এতিয়া হেৰি নহয় নেকি কিবা?
উম।
হেৰি ওপৰ পা সৰে যে বেয়া হৈ যায়গৈ, কিবা জাল-চাল এখন তৰি দিয়া হয়।
অ', জাল এখন হেৰি কৰি দিব লাগিছিল। উম।
ছেট এখন তৰি দিয়া হয়।
অ', হেখিনি মেআমতি কৰিব জানোঁ?
সেইখিনি এতিয়া কোনে কৰিব নো ইমান ওখ গছ।
উম হু হু।
ক।
উম এ তাকেতো আমাৰ এপিনে বান্দৰ এতিয়ালেকে নাই। নাই আও পিছত কি হয় আও বান্দৰ আহিলে যে ভিতৰতো সোমাই অ', ভিতৰ ভাত-পানী, দালি-চালি চব খাই যায়। চাউল-তাউল অ', এইবিলাক দালি-চালি চব উঠাই নিয়ে।
অ উম একো বস্তু নাপাবি।
দালি টেমা আছ আলু চব নি পেলাই একদম সিহতি খাই কৰি আ হেৰি নি পেলে গোটেই ঘৰতো হেৰি কৰি দিছে। ঘৰটো মানে অৱস্থা
ঘৰটো মানে অৱস্থা নাইকিয়া কৰি থৈছে খাই খাই। অ।
উম। বজ বি বজাৰত বি এ যি এ আৰ এ টি হ'ব, আৰ এটাও হ'ব।
অ। তাৰপিছত সেয়াই এতিয়া হেৰি যাব এলাহে লাগিছে গৰমটো কাৰণে তাইৰ লগতো আকৌ নগলেও নহয়।
অ এই এতিয়া বৰষুণ পৰিছোচোন গৰমতটো কমিব দে।
এ বৰষুণ পৰা নাই নহয় ধৰিহে আছে এতিয়া।
অ ধৰিহে আছে, ইমানো ধৰা নাইচোন ক'লা ক'লা হোৱাই নাই।
ক'লা ক'লা অ এইফালে হৈছে অ।
অ নাই, এইফালে নাই এইখিনিত পৰিছিলে বৰষুণ এতিয়া অকণ এইখিনিত বগা বগাই হৈ আছে।
অহ।
তাকে এতি বৰষুটো নপওঁতে গৈ পেলে আহিবি গৈ এপাক আও পতকে থৈ পেলাই
অ পুতুকে আহো গৈ এইফালে
গোটৰ মানুহ আহিছে নেকি ইহঁতৰ তাই অকলে
গোটৰ মানুহে সিহঁতক কৰিয়ে আছে, মোকো কৰিব দিছিলে মই কৰাই নাই কৰিমহে। আহ এ ইঞ্চুৰেঞ্চ খুলিব লাগে বোলে এ কি না ধন অ।
অ খুলি লবি আকৌ এইবিলাক পিছত আকৌ তাক কে নুুখুলিলো নুুখুলিলো যেনেকে আমি এতিয়া গোটত সোমাম তেতিয়াই সুবিধা পাইছিলো নোসোমালো সোমাব দিয়ে থাকোঁতেও এতিয়াহে গুৰুত্ব নিদিছিলোঁ চবেই গোটত সোমাই কাম কৰি থাকে। নোসোমাওঁতে নোসোমাওঁতে এতিয়া এতিয়া সোমাব কা বিচাৰিলেও নলয় কোনেও। পইচা পোৱাৰ পৰা মানুহবিলাকে, দহ হেজাৰ। উম তেতিয়াই সোমাই থকা হৈ ভাল আছিলে।
উম। হে সোমাব, এতিয়াও মানে কেতিয়াবা সোমোৱাই থাকে মানুহ দুনো, এতিয়া আকৌ তই এতিয়া তহঁতৰ সেইফালৰ পৰা সোমাব লাগিব। আমাৰ ইয়াত ইমান দূৰত নোৱাৰিবি নহয়।
অ দূৰৈত নোৱাৰি আকৌ, নিজৰ ঠাইত হে পাৰি বোলে। নিজৰ য'ত আধাৰ কাৰ্ড কিবা-কিনি আছে, হেয়াত হে পাৰি সোমাব।
অ। নিজৰ হেৰিতে পাৰিবি।
উম সেইকাৰণে হ'ব দে বোলো এতিয়া সেইকাৰণে যি যি সুবিধা পাওঁ তহঁতেই কৰি থাকিবি মই পালে ময়ো এতিয়া কৰিম আও।
অ এতিয়া তইও পালে কৰিবি আও, এতিয়া খবৰ এ হে সেইফালে এই তহঁতৰ মৰিগাঁওৰ ওচৰৰ মানুহকে সুধিবি। ওচৰত আছে যদি, কোনোবা চিনাকি মানুহ।
উম্, মই সুধিলোঁ, নলয় এতিয়া। এতিয়া সেহে তৰ হৈ গ'ল যে, চব ৰেজিষ্ট্ৰেশচন বগৰা। সেইকাৰণে মানে কৈছে এতিয়া নহ'ব, আগতেই সোমাব লাগিছিলে। সেইবুলি কৈছে।
অ'।
তোৰ ভালে হ'ল দে সোমাই ললি, তই সেয়া ঘৰত থকা ভাল সুবিধা পালি আৰু। গাঁৱত থকা হয়, ময়ো তেনেকে সোমালো হয়।
অ',
উম্, শুনি শুনিহে মানুহ সোমাব মন যায়, ঘূৰিব মন যায়। এইবিলাক আকৌ উম্, নুশুনোতে নুশুনোতে আৰু ভিতৰতে কোনেও চোন, অ' হ'ব দে, নহ'লে।
অ', হ'ব দে। মই যাওঁ, তাইৰ লগত।